কি কৰি আছা?
এ এনে আছোঁ, তুমি?
মই শুই আছো অলপ।
ভাত খালা?
হয় খাইছো, তুমি খাইছা?
হয় ময়ো খালোঁ, কিহেৰে খালা?
মাছদি খাইছো, তুমি কিহেদি খাইছা?
ময়ো মাছ আৰু দালি।
অ'। ঘৰতে আছা?
মই ঘৰতে শুই শুই এখন কিতাপ পঢ়ি আছিলোঁ।
উ, কি কিতাপ?
উপন্যাস এখন। মই উপন্যাস পঢ়ি ভাল পাওঁ যে
অ', পঢ়িয়ে থাকা মানে সদায়।
সদায় পঢ়োঁ আৰু সময় পালেই।
কি কিতাপ পঢ়ি আছো এতিয়া, কি নামটো কি উপন্যাসৰ?
মই ইন্দ্ৰাণী শৰ্মাৰ আবিৰ উপন্যাসখন যে সেইখন পঢ়ি আছো।
অ', কনেকুৱা লাগে সেইখন?
ভাল। ভাল লাগে কিতাপখন পঢ়ি সেইজনী ছোৱালীৰ কাহিনী হয়। আধা পঢ়িলোয়ে অলপ বাকী আছে।
অ'। মানে, আৰু কি কি কিতাপ পঢ়িছা?
মই আৰু এটা পঢ়িছো অভিশপ্ত ৰাজনন্দিনী। আৰু এটা পঢ়িলো বকুল ফুলৰ দৰে, কেইবাখনো পঢ়িছো মই।
অ', মানে আগৰ পৰাই কিতাপ পঢ়ি ভাল
হয় মোৰ কিতাপ পঢ়ি ভাল লাগে।
কেনেকুৱা টাইপৰ কাহানী বেছি ভাল লাগে?
মই মানুহৰ দৈনন্দিন জীৱনৰ কিছুমান কাহিনী থাকে যে ছোৱালীৰ কাহিনী জীৱন নিজৰ জীৱনৰ কাহিনীৰ বিষয়ে থাকে যে সেইবিলাক ভাল লাগে।
ঠিকে আছে পঢ়িব লাগে মাজে মাজে
হয় আৰু এখন পঢ়িছিলো বিজ্ঞানৰ লগত জড়িত নামটো পাহৰিলো মই কেইদিনমান আগতে পঢ়িছো
অ মোৰো এটা সপোন আছে সেইটোোৱে কি
হয় হয় হয়, মোৰো এটা সপোন আছে সেইটোও পঢ়িছো মই।
অ', সেইটো ময়ো পঢ়িছিলো ভালে লাগে কিতাপটো।
হয় ভালে লাগিছে, আহ এটা সৰু সামাজিক মানে মানে মানুহৰ দৈনন্দিন জীৱনত ঘটি থকা সৰু, সমাজৰ কাহিনী মানে কিছুমান
অ কিহৰ পৰা কি দুখীয়াৰ পৰা কিমান উন্নত হব পাৰি কিমান ডাঙৰ মানুহ হয় পিছত গৈ সপোনটো পূৰণ কৰে
মানুহৰ জীৱনত লক্ষ্য আৰু সপোন থাকিব লাগে
হয় সপোন কথাই ডাঙৰ চাব লাগে দুখীয়াই হওক ধুনীয়াই হওক
লক্ষটো হয় হয় নিজৰ লক্ষটো স্থিৰ কৰিব পাৰিলে মানুহ জীৱনত উন্নত হবই আৰু যদি জীৱনটো ঘুৰিয়াল নোহোৱা নাৱৰ দৰে হৈ যায় হয় হয় হয় মানুহৰ জীৱনৰ লক্ষ্যতো নিজৰ ওপৰত নিৰ্ভৰ কৰে যদি লক্ষ্যটো তুমি নিজে ঠিক কৰিব পাৰা তোমাৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ আশ আশাটো থাকে আৰু নহলে যে ঘৰিয়াল নোহোৱা নাৱৰ দৰে হৈ যায়
হয়
কাৰ মানুহৰ জীৱনত গাত প্ৰতিঘাত কিমান আহিব সেইবোৰ যুঁজি যাবই লাগিব বাধা আহে মানুহৰ জীৱনত
হয় হয়
তেনেকে কাহানীবোৰ পঢ়িলে নিজেও মটিভেট হোৱা যায়
হয় হয় হয় বিশেষকে যে নিজ ছোৱালী মানুহবোতাককে যে ছোৱালী বোৰে নিজৰ জীৱনৰ লক্ষ্য়তোত উপনীত হৈহে বিয়া বাৰু হ'ব লাগে পিছাতে নহ'লে যে জীৱনতটো যে ধ্বংসৰ পথেৰে গুচি যায় সপোন সপোনে ৰৈ থাকে আশা আকাংক্ষা একো পূৰণ নহয়
মানে যিকোনো সৰুৰ পৰাইতো আৰম্ভ কৰিব লাগে কপোন সৰুৰ পৰা চাই চাই ডাঙৰ খু কোনো জায়গা ন প্ৰথমতেো ফোৰাও নহয়
হয় ভাত খালা ন অ দুপৰীয়াৰ ভাত কেইটা বজাত খোৱা হয় মই ঘৰতে
দুটা আঢ়ৈটা বাজি যায় স্কুলত যাওঁছো স্কুলৰ পৰা আহোতে দুটা আৰু এতিয়া কেতিয়াবা অলপ বেছিও হৈ যায় তুমি কেই তাত খোৱা
মই এই তেনেকুৱাই দুটাৰ পৰা তিনিটাৰ ভিতৰতে খাই দিওঁ।
ভোক লাগে নহ তেতিয়া দুপৰীয়া ৰাতিপুৱা। অলপ হালকা নাস্তা খালে। মই বেছিভাগ চাহ খাই দিওঁ চাহ বিস্কুট খাই দিওঁ কেতিয়াবা ব্ৰেডো। খাওঁ কেতিয়াবা ৰুটি বনাওঁ।
সেনেকুৱা আজি চাহ খাইছিলো বিস্কুট দি
অ
তুমি স্কুল কেইটা বজাত যোৱা
মই স্কুলত আঠটা ত্ৰিশ মানত ওলাও ঘ পৰা কেতিয়াবা আঠটা চল্লিশো হৈ যায় পঞ্চল্লিছো হৈ যায় মানে নটাত পোৱাকে যাও আৰু
অ ঠিকে আছে দিয়া কিবা এটা সধি থাকিলে নিজৰ কাৰণেও ভাল অভিজ্ঞতাও হয় নিজৰ জীৱনৰ।
নে ৰাতিপুৱা কেইটাত টোপনিৰ পৰা উঠা।
ৰাতিপুৱা মই। ছটা ভিতৰত উঠি যাও আৰু সোনকালে উঠিব লগা হয় মোৰ। ৰাতিপুৱা। নাই কেতিয়াবা অলপ দেৰি হৈ যায় চান দেওবাৰে মই অলপ দেৰিকে উঠো। দেওবাৰে যিহেতু ল'ৰা-ছোৱালী স্কুল নাথাকে।
হয়। দেওবাৰ মানেটো অলপ ৰেষ্ট ল'ব লাগে সপ্তাহত এটা দিন অলপ।
মানে মই সাৰ পাই যাওঁ তথাপিও মানে অলপ ৰেষ্ট লৈ থাকোঁ যে না আজি। টো কোনো হেৰি নাই আৰু অ সেইটো কাৰণে অলপ শুই দিওঁ।
ঠিকেই আছে।
হয়।
বাকি ৰাতি ভাত কেইটাত খোৱা।
ৰাতি মই। নটাত কেতিয়াবা দছটাও বাজি যায় তেনেকুৱা হয় আৰু। ল'ৰা-ছোৱালী পঢ়োৱাব লাগে পঢ়াই। নাই নাই মই ৰাতি ভাত খাই লগে লগে নুশুও ভাত খাই অলপ খোজ কাঢ়োঁ। অলপ বাহিৰত উমলি থাকো তাৰপিছতহে আহোঁ শুবলে।
অ।
ভাত খাই লগে লগে শুই যাব নালাগে অহ। ভাত খাই মানে লগৰ লগে শুই গ'লে যে এই আমাৰ পেটৰ চৰ্বিটো বাঢ়ি। যায় গেছৰ প্ৰব্লেম।
হয় বহুত ক্ষেত্ৰত।
অ অসুবিধা হয়। অ ৰাতিপুৱা উঠি গৰম পানী নোখোৱা।
নাখাও ৰাতিপুৱা গৰম পানী তুমি খোৱা।
হয় মই ৰাতিপুৱা উঠি কুহুমীয়া গৰম। পানীৰ তলত নেমু দি খাই লওঁ প্ৰথমতে দিনটো আৰম্ভণি কৰি লওঁ।
উম খাব লাগে কিন্তু মোৰ উঠোতে অলপ দেৰি হৈ যায় পিছত আৰু মন না। পিছত নাখাওঁ মনতো নাথাকে মানে।
আজি তোমালোকৰ ফালে বতৰ কেনেকুৱা?
বতৰটো মানে ৰাতিপুৱা প্ৰথমতে আঠটালৈকে ঠিকে আছে। চাৰে আটালৈকে ঠিকে আছিলে পিছত নটা মানত ইমান জোৰে বৰষুণ আহিছিলে বৰষুণ দিছে পিছত আকৌ। একঘন্টামান আধা ঘন্টামান বৰষুণ দিছে দি কিনে পিছত ৰ'দ উঠ ছিছেতিয়া ৰ'ত আছ
অ আমাৰ ফালে দেখোন বৰষুণে অহা নাই অলপ অলপ। অলপ অলপ মানে চিটিকি চিটিকি পৰিছে।
অ না না না আমাৰ ফালে যে মই স্কুলত আছিলো তেতিয়া বহুত বৰষুণ। পৰিছে।
অ হয় নেকি আমাৰ এইফালে বৰষুণে হোৱা নাই ৰাতিপুৱাৰ পৰা অলপ চিটিকি চিটিকি বৰ। চব ঠিক হৈ গৈছে বতৰ। কালি আছিলে যোৱাকালি বহুত বৰষুণ দিছে আমাৰ ফালে দুপৰীয়া পতককে। একদম ধাৰষাৰে বৰষুণ হৈ গৈছিলে দুপৰীয়া।
আদি অ প্ৰথমতে ধুমুহাৰ নিচিনা আহিছিলে না। অৰা
কালি এঘন্টা একদম ধাৰাষাৰ বৰষণ দি
আমাৰ স্ককুতো এজনি ছোৱালি মানে দেৰিকণী মাৰিছিলে না তেতিয়া পুৰা পৰীক্ষা হৈছে এ বেমাৰ আছিলে
আহ
বহত
এনেকুৱা ৱেডাৰত আৰু হাৰ্ড কমজৰি থকা মানুহ ওলাবই নালাগে।
অ হাৰ্ট কমজৰি ত এনেও মাজে মাজে হৈয়ে থাকে
অ হাৰ্টৰ প্ৰব্লেম আছে যে
হয়।
তুমি ৰাতি কেইটাত ভাত খোৱা।
মই ন বেছিভাগ দশটা বাজি য দশটা চাৰে ন। এনেকে টাইমততে খাও
অঁ
টোপনি যাওঁতে যাওঁতে আকৌ উ বেছি টাইম লাগিয়ে যায় এঘাৰটা বাজি যায় চাৰে এঘাৰটা ক বাজি যায় কুহ ল মোবাইল টোোবাইল টিপো।
ৰাতি বাৰটা পাৰ হৈ যায় শৰঞ্জ।
উম
হ আজিকালি এই টিউচন নপঢ়োৱা আবেলি,?
পঢ়াও কেতিয়াবা পঢ়াও কেতিয়াবা নপঢ়াও বা এতিয়াও আত
আহ পঢ়ালে ভাল কৰো সৰু ল'ৰা ছোৱালী বিলাক পঢ়ালে নিজৰো জ্ঞান বাঢ়ি থাকে বুজিছাানে।
হয় হয় নিজৰ বহুত সুবিধা হয়।
হয় হয় বহুত জ্ঞান আহৰণ কৰিব পাৰি। এনেই তোৰ নিজে বহি থাকিলে তোৰ মামৰে ধৰা তৰুৱালৰ নিচিনাই হৈ যায়। প্ৰমটো বহি থাকিলে কিবা নহয় কিবা কৰি থাকিব লাগে।
উম।
জীৱনটোক মানে কি জানা ব্যস্ত ৰাখিব লাগে।
হয় জিবনটো বেষ্ট
ব্য্স্ত ৰাখিলে ছয়তাৰৰ গাত মানে ভৰ কৰিব নোৱাৰে বুজিছানে।
হয়।
জীৱনটো বস থাকিলে নিজৰ কাৰণে বহুত ভাল মানুহে ইমান কি নিজ সংগতত ভুগি ভুগি মানুহ ডিপ্ৰেছনত গুচি যায়। অকলে, অকলে, থাকিব বিচাৰে পোহৰ ভাল নাপায়। সেইটো কাৰণে মানুহৰ লগতো অলপ মিলা প্ৰীতিৰে থাকিব লাগে। আৰু কিবা কিবি কৰি থাকিব লাগে তেতিয়াাহে। মনটোও ভাল হৈ থাকে জীৱনটোও ভালে ভালে গৈ থাকে হয়। আৰু কেতিয়াবা বাহিৰলৈও অলপ উলি যাব হয় হয় হয় ঠিক আছে ম
উম,